হেল্ল'
উম কি কৈছ
এ আছো আকৌ বাহিৰত ওলাই আহিলো
আহ গৰম গৰমত যেনো
বতাহ মাৰি আছে যে ধুনীয়াকে অ ইয়াৰ পৰিৱেশটো ধুনীয়াই বাৰু
উম
আৰু
উম
চাউনটো চাউনটো ভালকে ধৰচোন হেডফোনটো ভালকে ধৰ
হেল্ল'
অ
আহিছে আহিছে
সেইদিনাখন যে বিভনী ডাঙৰ যে মোৰ কাষত বিয়ৰত আছোই ফোন কৰিছিলে নহয়
অ কি কলে
এ মাতিছিলে আপোনাৰ মোকে মই মানে কলো ছাৰ আমাৰ মানে আমাৰ মানে কি জীৱিকা শক্তি এনেকে মানে নাই হোৱা ৰেজষ্টাৰো নাই হোৱা বে এ খ হলো আৰু চলাই আছো আৰু গোটটো সেনেকে ক'লো ত' ছাৰে ক'লে ঠিক আছে এম এপ্লিকেশচন এখন লাগিব বুলি ক'লে হা দিবাহি লগত হৈ যাব তাৰপাছত মই ক'লো ছাৰ এ্পলিকেশ্যনত কি লিখিব লাগিব নাজানো নহয় আগতেও যেো কেতিয়াও কৰি নাই পোৱা ন আমিতো চব নতুন মেম্বাৰ হয় সেনেকে কলো তাৰ পিছত ঠিক আছেোোনাৰ এদিন তোমালোকে দুজনী আহি যাবা মই দেখাই দিম মানে ছাৰক দিব লাগিবতো মই দেখাই দিম বাৰু কেনেকে কি দিব লাগে অফিচতে আহি যাবা টাইম মিলাই জানাই তেনেকে ক'লে আকৌ চাই
অ নহলে কি কৰ শনিবাৰে বন ৱৰ্ক ফ্ৰম হোমত দিছে তেতিয়া'লে
সেইটো সেইটো মই সেইটোকে থাকিবলৈ মানে ভাবিছো আপোনাৰ শনিবাৰে গুচি যাওঁ বলপ সোনকালে গুচি যাওঁ পেলাকে মই ছাৰক ফোন কৰিছো কি অ অ সেইটোয়েতো অ অ মই সেইটোছো মই খালি ছাৰক আগতীয়াকৈ ফোন থৈ থম আমি আমি গৈছো অ গৈছো আপুনি দেখ মানে নিজ যে কলে আহিবা আহিবা কৈ দিম বুলি লগ পপ কৰিলে কি হয় জানে নে সুধি লম অ আৰু এক এটা কৰিলে ফব জানে নাই মানে সেইটোয়ে ন গোটৰ মেইনটো ব্লক ন সেই অ', অ', সেইটোৱে মানে এতিয়া মই কলোও ছাৰক হয় এ সকলো নাই কনটেক্ট কৰিছো কোনো মানে আমাক মানে এনেকে কন্টেকো কৰা নাই মানে কি কৰিম ছা এনেকে মানে আছো আমি মানে একা খুলি তেনেকে কৰো একো নাই হ'ব আহি যাব মই কৰি দিম বুলি মই কবলৈ পাহৰি আছো আপোনাক তাৰছত কালি মানে কম ভাবিলো কালি আপুনি মনৰ দিশ বুলি ক'লে যে কো আৰু আ যে ক'ম আৰু এনেই আপোনাক কালি আকৌ গাত নাছিলে ন সেইকাৰণে কৈ নাথাকিলো আৰু তাৰপছতে মনতে মই ভাবিয়ে থৈছিলো ভন সলাই দিওঁটো যে আপোনাক কৈ কেনে দুজনীয়া যাওঁগৈ নেকি মা সেনেকৈ মে মিলাই কেনে আধুনিক
ভালে, ভালে হ'ব ন শনিবাৰ দিনটোতে সেই মিলাই কেনে যাবগে লাগে ছাৰে কি কয় কি নকয় সুধিব লাগে ন ছাৰক এপ্লিকেশ্যন কেনেকৈ দিব লাগে আৰু কি লিখিব লাগে ছাৰক অকণমান বুজাই দিয়ক সেনেকৈ ক'ম ন কৈ মেলি কি হয় চাওঁ যদি সুবিধা হৈ যায় তেতিয়াহ'লেতো হৈ যাব ন
উম সতিকে ভাবছো তেনেকে গুচি যাম আৰু শনিবাই দিনয়া মই শুনিম মই ফাৰ্ষ্ট খালি ছাৰক প্ৰথম ফোন এটা কৰি ল'ম ছাৰ সহ যাব ওলাইছো বুলি মানে মানে ভাৰ আছে নাই মানে ভালকে পাতি ল'ম আৰু ন
অ', চাহ আছে নাই ভালকে পাতি ল'ব লাগিব তাৰপিছত আছোঁ বুলি ক'লে যামগৈ ন
অ', অ', অ', সেইটোকে কৰিম সেইটো চবকে এবাৰ ত তই জনাই দিম বাৰু লিখি দিম বাৰু এনেকে
অ', অ', অ', যদি এ একাউণ্টখন চাওঁ বুলি কয় তেতিয়াহ'লে অ', যদি একাণ্খন চাৰে চাওঁ বুলি কয় তেওঁ ফটো মাৰি কিনি লৈ যাব লাগে ন
উম, উম বাাৰ কাগজ খিনি হলেও আপুনি হলেও লৈ দিব আকৌ
অ', লৈ যাম অ', অ', অ',
অ', আৰু কিবা এইটো ৰোৰ বুকখন লাগিবই যে অ', সেইবোৰ লাগিবই যে আকৌ এইবোৰ অ', অ', আকৌ এই পিছত লাগে যে ত মোক চাব বিচাৰে ন
গোটেইখিনি লৈ যাম আৰু ন যি লাগে হ'ব আৰু তাতে
সেইটো তো লৈ আহিব এ দৰকাৰ হলে উলিয়াম দৰকাৰ নহলে থাক আৰু অ',
আৰু এইটো মাহতো এতিয়া আমাৰ এই জমা মাহততিয়া আমাৰ জমা কৰিবলৈ কোনে যায়
আহ, আহ, সেই এইটো দেওবাৰে দিব লাগিব আক অ', অ', এই দিউ এইটো দিওঁ বাৰ অ', অ', অ', অ', সেইটোকে মানে দেওবাৰ দিনটো আমাৰ নিন হব যে তই মানে আমি চবে কথাটো ঘকাই কোনে কোনে মানে নে যায় তাক মানে দি দিব লাগিব তাৰ হাতত অ, ' যোনে যায় মানে উম উম স মিটিং হব যে এইবাৰ এইবাৰ শুনি এইবাৰ ইবাহিত ঘৰাখে থাকে
এইবাৰটা আ
যদি চিলিকা আহে চিকাই ল আৰু যদি চিলিকা নাহে টাই
অ' অ' অ' গতিকে, এতিয়া আহে নাহে তুলিকে জানে মেছেজ কৰে নকৰে ন।
অ' সেইটোৱে তাই বাৰ বিয়াও আছে যে ন কবলৈও বেয়া হৈছে। এতিয়া ঘৰলে গৈছে।
বিয়াতো কালি হৈ গ'ল বাৰু আৰু এইকেইদিন আৰু ধৰক শনিবাৰ লাগে কি কৰে আজি বৃহ চাগে শুকো বাৰ শনিবাৰ হয় নাই এই তিন দিনত কি কৰে সি
অ' আৰু আপোনাৰ কিবা হ'ল নে কাগজ খন হ'ল নে?
মোৰ কাগজখন হোৱাই নাইছে এক তাৰিখে হ'ব বুলি কৈছিলে। মই ফোনে কৰা নাই এতিয়া ফোন কৰিম আৰু আজি ফোন কৰিম আমি ফোন কৰিলে পতকে ৰিচিভ চিচিভ নকয় যে মই
ভাল নালাগে ন মোক নহয় না নোৱাৰে। নোৱাৰো ক'ব লাগে পাৰেতে পাৰোঁ ক'ব লাগে ন।
অ' মই ফোন কৰিলোঁ। তাৰপিছত আকৌ আকৌ দিলোঁ মই। আকৌ দিলোঁ তাৰপিছত আকৌ দি কিনে কৈছে। এক তাৰিখলৈ মই ফোন কৰি কলো এক তাৰিখলৈ মই ফোন কৰিম কৰিম বোলোঁ। তাৰপিছত ক'লে এক তাৰিখলৈকে হ'ব বুলি কৈছে এক তাৰিখলৈকে মই ঠিক আছে। যেনকে হ'লে কিন্তু মোৰ সোনকালে কৰক দেই মোৰ দেৰি হৈছে মোক প্ৰয়োজন আছে। সেইকাৰণে কৈ আছোঁ আপোনাক, কি কৰে এতিয়া। এক তাৰিখ কালি হৈ গ'লে আজি এহ
গুৰুত্ব নিদিয়ে কথাবোৰ সেইকাৰণে ভাল নালাগে।
তোৰ দিব লাগে ন কিবা এটা মই জৰুৰী কাৰণেহে মই বনাইছোঁ হয় নাই বাৰু
অ' আৰু সেইটোতো ইম্পৰ্টেণ্ট কামতে হয় ন।
অহ'টো
অ', আৰু এটা কথা ক'ব মই পাহৰি আছোঁ, এতিয়া চব মনত পৰিব। এ, কিবা সেইদিনাখন ফোন কৰিছিলে দাদাজনে যে, তাৰপিছত যে, এই মই মানে এই যে, হস্পিতেলৰ যে, সেই কামৰ যে, সুধিলোঁ আকৌ মইয়ে সুধিলোঁ, ইয়া কিবা খা, খবৰ পাই নাই সেইটোতো মানে কি হয়। এতিয়ালৈকে মানুহ বোলে হৈ গৈছিলে এইটো কিবাত ওলাইছে বোলে গভমেণ্ট মানে ইস্কুলত যে, আজিখনৰ গভমেণ্ট ইস্কুলত মানে কিবা পষ্ট খালী হৈছে কেইটামান, তাৰছতে আপোনাৰ আৰু মোৰ নাম ভৰাই থৈ আহিছোঁ কৈছে, নিজে ক'লে।
ক'ত খালী আছে?
এ ইস্কুলত, গভমেণ্ট ইস্কুল।
কিহৰ ৰান্ধনী কাম নেকি? নে কিহৰ?
নহয়, মানে এনেকা ধৰি লওঁক পিয়ন তাৰপিছত মানে এ' কি, কি মানে মুঠতে নাম দি থৈ আহিছোঁ ক'লে, মই ক'লো প্ৰায়ভেট নেকি? নহয়, নহয় সেইটো পুৰা গৰমেন্ট হয়, বুলি কৈছে। সেইকাৰণে মই দি থৈ আহিলো বোলে পুৰা মানে গোটেই মানে জী অ', জীৱনটো কাৰণে মানে সেইকাৰণে মই আজি মিটিং হৈছিলে বোলে, মিটিঙত মাতিছিলে গ'লো বোলে, তাৰ পাছত ময়ো বোলে মো খিনি কৈ থৈ আহিলোঁ, তাৰপাছতে তোমালোকৰ দুজনীৰ নামো দি থৈ আহিলোঁ বোলে, সেনেকে ক'লে আকৌ। তাৰপাছতে মই কৈছোঁ, ভালে কৰিলে দিয়ক বুলি কৈছোঁ আৰু মানে সেইটোত খালী মানে এ কৈছে আৰু আপোনাৰ কথা, ক'বা প্ৰিয়ংকাক জনাবা সেনেকে। ক'লে মইছো অ' জনাম বাৰু ধুনীয়াকৈ ক'লো আহ মই তাৰপিছতে অ' হ'ব তেতিয়াহ'লে খালি মই মানে আকৌ মেডিকেলহে হ'ব। মেডিকেল খনৰ মানে অকমান আশা কৰি আছিলোঁ আৰু সেইটো হয় বোলে। তাৰপাছতে সেই খালি এ নাই মানুহে বোলে এতিয়া বোলে হৈয়ে গ'লে নেকি কি সেনেকেই কিবা এটা ক'লে, মই হ'লেও তেতিয়া আকৌ এবাৰ কিবা ক'ব চাবচোন বুলি কৈছোঁ।
অ' মই হেইদিনাখন আৰু অ' অ' মই আকৌ হেইদিনাখন এটা হেৰি কালি বৰশী এটা পাইছিলো দেই, এ ৰিলছ এটা। এই পঞ্চায়ত বিলাকত মানে এ খালী হৈছে পিয়ন চিয়নৰ প'চাৰি আঠশ কিমানটা মানে পষ্টি আছিলে। এইটো আলু চাম হ'ব নেকি?
অ',
অ, পঞ্চায়ত। মানে বাকী চিট কিটাও আছে মানে, খালী বাকী চিট কিটাত আউ আমি নাপাম আৰু মানে সেইটো মানে গ্ৰেজুৱেচন লাগে তো।
বাকী চিট কেইটাত আমাৰ নহ'ব মানে। বাকী যোনটো ফাষ্টত যোনটো চিট আছে, সেইটো চিট তত আকৌ হেৰিও মানে কেন মানে হেৰিও বেছি আছে তাত। কি কয় এ চিটটো প'নে প'ষ্টটো খালী বেছি আছে। হেনেকুৱা মানে দিছিলে আৰু ম সুদিম বুলি ভাবিছিলো, সোধাই নহল নহয়। ফোন কৰাই হোৱা নাই ন?
অ-অ।
অ, সুদিম বুলি ভাবিছিলো, গম পাই নেকি? পাইছে নেকি বুলি
শুনকনা শনিবাৰৰ দিনা আমি যে যাম, একেবাৰে তায়ক কামৰ কথা পাতি থৈ আহিম নেকি?
অ, চাৰক অ'নহলে চাৰকো কম ন? পাইছিলো এনেকে মোবাইলত বুলি। অ-অ। এফালে নহয়, চব ফালে চেষ্টা কৰিব লাগে অ,
সেইটোৱে কি বুলি ক'ম ছাৰক মানে পাইছিলো মোবাইল ক'ম।
অ, মোবাইলত এনেকে পাইছিলো ছাৰ, এ এনে খালী হ'ব নেকি? এতিয়া বুলি এনেকে
অ, যদি খালী হয়, আমাৰ আমাৰ দুজনী নামটো চাৰ আৰু মানে সুবিধা এটা আমাকো কৰি দিয়ক। আপোনাকো টো মই বহুত দিনৰ পৰা কৈ আছিলো অ, সেনেকে কম। মনত ভাবি থৈছো মই এইবাৰ লগ পালে এইবাৰ চাৰ কমেই মানে।
অ',
তাৰপিছতে সেইটোকে মানে মুঠতে মানে চেষ্টা কৰি দি দিলে হলে হ'ব।
অ, যোন পিলে হব
আজি - আজি চাও অ, সেইটোয়ে আজি আমি আজি ইয়াততো আমি নাাজাইছিলো দুজনীয়ে একদম ক'ত - ক'ত যাও ক'ত - ক'ত কথা পা কেনেকে মিলাই মেলি আৰু যদি পাইছো ন - ন আমি গমেই নাপালো হেতেনো আমি ক'ত গম পালোহেতেন? কথা নাই চবি আমি মানে ভগৱানে আমাক চকু মেলিলো চালেই দেই দুজনীকে আচলতে আমাক দেখিছে ন? উম, কব মেলিছে যি হওক মানে কিবা এটা টো মানে আছো আৰু।
সেইটো আৰু ঘৰত বহি ঘৰত এ ঘৰত এনে বহি থকাতকে কিবা এটাতো হৈছে ন?
অ, আৰু আৰু শুনক না এইটো যদি আকৌ আহেটো আপুনি কৰিব ন আকৌ নেক আহে। কৰিব ন অ, মও কৰিম। আকৌ মুঠতে নানুক স্কুল নিদিয়ালৈকে কৰিএ থাকে। ভাবিছো অহা বছৰে জানো স্কুল দিয়াৰ পিছত কি হয়। চাই লও দিয়ক প্ৰিয়ংকা বা হব দিয়ক।
উম,
হেল্ল',
অহ, দিয়া হ'ব অ অ ঠিক আছে। উম,